হেল্ল'।
আহহ কি কৰি আছা।
এ আছোঁ ৰ'বা এনে এই মাত্ৰ আহি পাইছো তুমি।
এ মইো এনেই আছোঁ ৰব বহি আছো। পিছে কলে গৈছিলা এই মাত্ৰ আহ। আহি পেলা যে।
এ গাঁৱলৈ আহিছো ৰবা মই বহুত দিনৰ মূৰত আহিলো গাঁৱলৈ। তুমি ক'ত আছা পিছে।
মই এতিয়া চহৰতে আছো দিয়া তুমি গাঁৱত গৈছা নেকি কেতিয়া ক'লা অ।
এ ৰাতিপুৱা আহিলো তোমাৰ ৰাতিপুৱা আঠুৱা আঠ মান বজাত আহিছো আৰু এই মাত্ৰ অলপ আগতে আহি পালো আহি চাহ পানী খালো তাৰ পৰা বহুত দিনৰ মূৰত গাঁৱত আহিলো ন বাছৰ পৰাই নামি গাঁৱৰ যিটো ৰাস্তা সেইটো দেখি বৰ সুখ এটা অনুভৱ। কৰিলোহে আজি মানে চাৰিওফালে যিটো সেউজীয়া গছ গছনি ধৰা তুমি এ পথাৰৰ যিবোৰ দৃশ্ চৰাইৰ মাত পৰিষ্কাৰ বতাহ এ মনতটো একেবাৰে সতেজ হৈ গল মোৰ চহৰত যিয়ে ব্স্ততা তাৰে মাজত থাকি থাকি শান্তিৰ পৰিৱেশটোো নোহাই হৈছে বুলি ক। ক'ব পাৰা তুমি।
অ দিয়া ঠিকে কৈছা মইো মানে বহুত দিন যোৱাইে নাই গাঁৱলৈ যাব লাগিব ৰবা এইবাৰ মানে এই গ্ৰীষ্ম বন্ধত যাব যায় মপাক আৰু গাঁৱলৈ বহুত দিন যোৱা নাই আৰু তুমি ঠিকে কৈছা দিয়া মানে নিজৰ যিটো গাঁৱৰ দৰে আপোন বা তোমাৰ অনুভৱ। আন কত নাথাকে ম ধৰি লোৱা বহু দিন পিছত যেতিয়া তুমি গাঁৱলৈ যাবা মানে প্ৰতিটো ঠাই নতুন যেন লাগিব ন কিন্তু বা বেলেগত মানে গ'লে অ নতুন নতুন লাগিব কিন্তু যেতিয়া তুমি একে সময়তে বা বহু বহু তোমাৰ পুৰণি স্মৃতি আছে সেই স্মৃতি। বোৰ মনলৈ আহি যায় আৰু মানে মই যেতিয়া মানে গাঁৱলৈ আহো আৰু বা কেতিয়াবা আগতে আৰু কেতিয়াবা গাঁৱলৈ গৈছিলো আৰু মানে মনটো একেবাৰে মোৰ মানে উৎফন্দিত হৈ থাকে মানে ফূুৰ্তিৰে ভৰি থাকে আৰু কি ভাল লাগে মানে তাৰে যিটো পৰিৱেশ সেই পৰিৱেশটো চাই কিনে বহুত। ভাল লাগে আৰু।
হয় দিয়া মইতো মানে মামাহতৰ ঘৰত আহিছো ন একেবাৰে ঘৰলৈ যেতিয়া সোমালো লগে লগে মামীয়ে আইতাই যিদৰে আদৰিছে সেই অনুভৱটো মই তোমাক এতিয়া বুজাব নোৱাৰো আৰু ধৰা আইতাই আগত। আৰু গম পাই আৰু আহিম যে পিঠা পনা বনাইছে লগতে তোমাৰ মোৰ পচন্দৰ যিবিলাক ঘৰুৱা আহ শাক পাচলি আছে সেইবোৰেৰে তোমাৰ আহ চব্জি বনাইছে তোমাৰ মাছৰ আঞ্জা বনাইছে এই বহুত দিনৰ মূৰত এতিয়া ভাবিছো। গাঁৱৰ এসাঁজ খাওঁ চহৰতটো আমি বহুত ধৰ বহুত ধৰণৰ খাদ্য খাওঁ দিয়াচোন তথাপিও আৰু যিতু আইতা। হাতেৰে ৰ সেইবোৰতো সোৱাদেই বেলেগ নে কি কোৱা।
আৰু এই পৰিয়ালৰ মৰমৰ লগত কোনো মানে তুলনা নহয় আৰু ঘৰৰ খাদ্ ঘৰৰ খাদ্য়ই আৰু ধৰি লোৱা গাঁৱলৈ তোমাৰ গলে তোমাৰ সকলো যে নিজৰ মানুহ আপোন মানুহ হৈ পৰে ন সকলোৱে আদৰি লৈ তোমাৰ সকলো। গাঁৱলৈ আহিলে তোমাৰ ধৰি লও লগৰ বিলাক গাঁৱৰ যিবিলাক লগৰ আছে সেই লগৰবোৰৰ লগত তুমি খেলিবলৈ গ'লা তেওঁলোকে তুমি গ'লে ত তেওঁলোক আহে তোমাক মানে খবৰ ল'বলৈ কেতিয়া আহিলে কি কি মানে কেতিয়াালৈ যাবা এনেকুৱা আৰু আৰু তোমাৰ যিবিলাক। ওচৰ চুবি চুবুৰীয়া আছে সেইবিলাকতো খবৰ লয় ন সবিলাক আহি তোমাৰ লগত কথা পাতে ত' সেইবিলাক মানে আপোনত্তৰ আৰু এটা মানে অনুভৱ বুজাই আৰু গাঁৱলৈ গলে পৰা ধুনীয়া অনুভৱ হয় আৰু মানে গাঁৱলৈ গলে হয় নে নহয়?
হয়। হয় নিশ্চয় এতিয়া আহি পালো ন আহি পাই এতিয়া মন। টো যা যা লাগিছে ভাবিছো তোমাৰ সন্ধিয়ালৈ এপাক ফুৰি হুঘৰা সৰুতে আমি যত খেলিছিলো সেই পথাৰবোৰ এতিয়াও আছে ন ত সেইবোৰলৈ যাম যদিও কিছুমান ঠাই সলনি হৈছে দিয়াচোন বহু বছৰে হ'ল তথাপিও ধৰা তাতে যিবিলাক। বহু স্মৃতি সৰুৰে সেইবোৰ এতিয়াও আছে চাগে ত' এবাৰ চাম আৰু গধূলে বন্ধুবোৰৰ লগত লগ হম আৰু পুৰণি কথাবোৰ মনত পেলাব চেষ্টা কৰিম আৰু তালৈকে যায়।
অ দিয়া মানে মোৰো তেনেকুৱাই হয় আৰু ধৰি লোৱা তুমি সৰুতে যিবোৰ অ গছ গছত উঠিছিলা গছ আমৰ হওক তোমাৰ জামৰ হওক যিবিলাক খাবলৈ উঠিছিলা আৰু অ আমৰ গছত তোমাৰ কঠালৰ গছত সেইবিলাক পাৰি সৰু সৰু বন্ধুৰ লগত মানে সেইবিলাক পাৰি লৈ কিনে। খাইছিলা তাৰপিছত তুমি কুটু কুু হওক তোমাৰ কাবাডী হওঁক তমাৰ ফুটবল হওঁক ক্ৰিকেট এই যি ফিল্ডখনত খেলিছিলো সেই দিনবোৰ যেতিয়া মনত পৰে ন সেই দিনবোৰ মনত পৰিলে এনেকুৱা লাগে যেন আমি কিয় ডাঙৰ হলো সেই সৰু হৈ থাকিলে ভাল আছিল চোন সৰু হৈ থাকিলেচোন একো আমাৰ মানে ইমান। মানসিক যিটো এতিয়া আমাৰ যিটো প্ৰভাৱ যিটো দেখা যায় টকাৰে হওক বা তোমাৰ কামৰে হওঁক সেইটো যেতিয়া একো নাছিল ন তেতিয়া মানে এনেকুৱা লাগিছিল যে অকল কাম কৰিব লাগে নহয় অকল কাম এতিয়া এনেকুৱা লাগে যে অকল কামে কৰিব লাগে কিন্তু তেতিয়া আছিল যে অকল খেলিব লাগে। অ স্কুললৈ যাব লাগে অকল ফূুৰ্তি কৰিব লাগে তেতিয়া দিনবিলাক সঁচাই দিয়া মধুৰ আশিৰ আৰু কবলৈ গলে তোমাৰ ধৰি লোৱা এই পথাৰৰ যিটো সূৰ্যৰ যিটো সূৰ্য সূৰ্য উদ অস্ত যায় বা তুমি যেতিয়া পুৱা উঠি কিনে সূৰ্য তুমি। হোৱা দেখিবা বা তুমি যিটো পথাৰৰ যিটো ঠাণ্ডা বতাহ তুমি পথাৰত গ'লে যিটো ঠাণ্ডা বতাহ পাবা বা তুমি ধৰি লোৱা পথাৰৰ যিটো ধাননিৰ যিটো সুন্দৰ এটা পৰিৱেশ পকা পকা পকা ধান পকা ধান হক বা তুমাৰ যেতিয়া ভুই ৰা সময়তে হওক তোমাৰ ত সেইবিলাক। স্মৃতি বহুত সুমধুৰ আৰু ক'বলৈ গ'লে।
সেইটোোৱয়েেতো আচল মতে। তোমাৰ গানে ইয়াত মানুহে ধৰা অলপ সহজভাৱে যিহেতু জীৱন ক। সদাই সেই আচল নথকা নহয় তথাপিও যিটো মানসিক শান্তি শান্তি সেইটো সেইবাবে ধৰা মই ভাবো আৰু যে। চহৰৰে গাঁৱলৈ যায় বাৰু তুমি ধৰা টকা পইচা এইবোৰ চহৰত থাকিলে বেছি অনুভৱ কৰা যায় আৰু টকা পইচা কিয় দৰকাৰ বা কেনেকুৱা পৰিস্থিতিত থাকিব লগা হয় তেতিয়া মানে মানসিক চাপো বেছি হয় দিয়াচোন ত। এতিয়া গাঁৱলৈ আহিছো যাতে এইবোৰ কথা অলপমান বাদ দিব লাগিব। এতিয়া আহি পালো আৰু আমাৰ ইয়াতে গাঁৱতটো বৰষুণ দি আছে ন ডাঙৰ ডাঙৰকে ত' মানে চাৰিওফালে পিছল ত মজাৰ কথা এটা হ'ল কি মই আহি পাইছো মাত্ৰ। ভাবিলো ভৰি দুখন ধুবলৈ যাওঁ যাওঁতে তাতে পিছল খাই পৰিলো নহয় চোতালতে বাপৰে ককালে বিষ উঠি গৈছে হে তুমি পৰিছানে সেনেকে কেতিয়াবা গাঁৱত।
কি কোৱা এ তুমি তাতে যাই কিনে তোমাৰ ককালৰ হাৰডিডাল ভাঙি গল নেকি ঐ?
হাৰডি ভাঙা নাই বাৰু তথাপি বিষ আছে তুমি পৰা নাই নেকি কেতিয়াও এনেকে।
এ পৰিচয় দিয়া আগতে যেতিয়া আহ গৈছিলো ন এ বহুত দৌৰিছিলো ন মানে ইফালৰ পৰা সিফালে দৌৰি থাকো বা তোমাৰ ধৰি লোৱা এই যেতিয়া বৰষুণ বতৰ জানাই তুমি চোতাল বোৰতো তাতে পকী নহয় ন ত মাটিতে হয় ত যেতিয়া চেলেনিদি বান্ধি বান্ধে আৰু ব বহুত। বৰষুণ দি থাকিলে, তাতে এনেকুৱা দৌৰিলে এ এবাৰ মই পঢ়িছোঁ দিয়া মানে এ যিটো আমি কঁকাল ফেকচাৰ খাই পঢ়া বুলি কওঁ আৰু তাতে এনেকুৱা পঢ়িছো তাৰপিছত মোৰ কঁকালৰ বিষ দুদিন যোৱাই নাছিল দিয়া কি কবা সেইবিলাক দিন আৰু। ভাবিলেহে মানে কিবা এটা লাগি যায়। কেনেকুৱা আছে? হেল্ল।
বস্তা আজি পৰিলো মানে কি হল বহু দিনৰ মূৰত আহিলো তো গাঁৱত অলপমান ফূৰ্তিতে ময়ো অলপমান দৌৰা দৌৰি কৰি আছিলো বেছি জলদি জলদি কৰা ধান্দাত পৰি গলো আৰু বাকী আ মোৰ মানে ধৰা আমাৰ মাহীহঁতৰ লৰা আৰু ছোৱালী টো আহিব বোলে ত তাকে মোৰ মনত ফূৰ্তি আৰু সকলো সকলোৱে ধৰা যেতিয়া পৰিয়ালৰ লোক একেলগ হয় এতিয়া আমাৰ মাহত আছে জেঠী মাহতো আহি আছে তাৰপিছত তোমাৰ মাহীতো আহি আছে ত এটা যিটো পৰিৱেশ আৰু গাঁৱত সকলোৱে লগ খাই আমি আজি এতিয়া ধৰা কিবা গধূলি এটা খানাই খালো দিয়াচোন যিটো তাৰে আনন্দ আৰু অনুভৱ সেই আনন্দটো মানে বৰ দৰকাৰী হব বৰ্তমান জীৱনত কাৰণ তুমি কোৱাৰ দৰে আৰু আমিতো চহৰ অঞ্চলত থকা মানুহৰ কি হয় সদায় মানসিক চাপটোতো থাকেই গাঁৱতো থাকে আৰু দিয়াচোন নাথাকা নহয় কিন্তু গাঁৱত সেইটো ইমানো নাথাকে যিমান চহৰ অঞ্চলত থকা মানুহৰ হয় আৰু বৰ্তমান কবলৈ গলে প সৰুৰ পৰা ডাঙৰলৈ সকলো বয়সৰ মানুহৰ মাজত সেইটো তুমি দেখিবলৈ পাবা মানে সৰু বিলাকৰ ধৰা পঢ়াই লৈ চিন্তা ডাঙৰ বিলাকৰ পোৱা পইচা হওক সংসাৰিক জীৱন সেইবিলাকক লৈ চিন্তা দিয়াচোন ত তেনে ক্ষেত্ৰত মানে গাওঁ এটা এনেকুৱা ঠাই বুলি কব পাৰা যত মানে শান্তিৰ এটা পৰিস্থিতি মাজত তুমি থাকি নিজৰ মনটোক অলপমান চিন্তাৰ পৰা দূৰ কৰিব পাৰা আৰু কবলৈ গলে তুমিও চাগে এনেকুৱা অনুভৱ কৰা আৰু কেতিয়াবা গাঁৱলৈ গলে যেতিয়া ধৰা তোমাৰ পৰিয়ালৰ যেতিয়া সকলো মানুহ একগোট হয় তেতিয়া নিশ্চয় বহুত আনন্দ লাগে তোমাৰ সৰু সৰু ভাই টি ভণ্টিয়ে হওক বা দাদা বাইদেউসকল যেতিয়া একেলগ হয় কিমান কথা পতা যায় নহয় নে
হয় দিয়া একদম ঠিক কথা কৈছা তোমাৰ মানে তোমাৰ ধৰি লোৱা এই যি ধন সম্পত্তিৰ মূল্য সেই মূল্য আছে সেইটোতো মূল্য থাকিবই ন আজিকালি চাবাচোন ধন সম্পত্তি নহলেতো একোৱেই নাই ন কিন্তু তাৰ উপৰি যিটো আমাৰ পৰিয়ালৰ লগত সময় কটোৱা বা তোমাৰ অ গাঁৱৰ যিবিলাক মধুৰ স্মৃতি সেইবিলাকৰ মূল্য কিন্তু আমি টকাৰে জুৰিব নোৱাৰো তুমি ক'লে যে অলপ সময় পৰিয়ালৰ লগত মানে সময় কটোৱা বা তোমাৰ এই তুমি কলা মাহীৰ ল'ৰা ছোৱালী আহিব ত তেওঁৰ লগত অলপ হাই ফূৰ্তি কৰা এইটো একেলগে গোটেইকেইটটা মিলি ভাত এসাঁজ কোৱা সেইটো যিটো আবেগ বা সেইটো যিটো অনুভৱ সেই অনুভৱটো কিন্তু আমাক অ আমি মানে মানে চাৰিজন বা তিনিজন এনেকুৱা মানুহ থাকি বা এই চহৰত থাকি লব নোৱাৰো চহৰত মানে কি সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত তুমি এ যেন কাষেদি এনেকুৱা মানে গুচি যোৱা তোমাৰ একো মানে গুৰুত্ব নাই কিন্তু গাঁওত তোমাৰ ধৰি লোৱা সকলো সকলক মানে সন্মান কৰে বা সৰুৱে ডাঙৰক সন্মান কৰে সকলো সকলে মিলা চুলি কৰি ৰাখে থাকে আৰু মানে সেইটোৱে আৰু গাঁৱৰ এটা মোৰ ভাল দৃশ্য ক'বলৈ গ'লে বাকী তুমিতো গাঁৱলৈ গ'লাই আৰুতো চহৰলৈ আৰু উভতি আহিবাই যিয়ে গাঁও যিহেতু গাঁৱত নাথাকা তুমি চহৰতে মানে থাকা ত' তোমাৰ বেয়া নালাগিব নে
এ ৰবা সেইবোৰ কথা পাতিব হোৱা নাই ৰবা আজি আহি পাইছোহে দুদিনমান ঘুৰিম ফুৰিম আনন্দ কৰো অলপমান তুমি দেখোন আহাৰ পিছতে যোৱাৰ কথা সুধিলা সেনেকে হলে কেনেকে হ'ব অলপমান আনন্দ ফুৰ্তি কৰো দিয়া যোৱাত সিদিনা কি হয় দেখা যাব বাৰু এনেওঁতো গাঁৱত থাকিলে যাব মন নাযাব তথাপিও দিয়া এতিয়া বেছি বিশেষ কথা নাপাতো দিয়া মই অলপ ফুৰিব যাওঁ মানে লগৰ বন্ধুবোৰ আহি আছে তাৰপিছত কেতিয়াবা কথা পাতিম দিয়া
অ দিয়া দিয়া অলপ ফূৰ্তি কৰা তুমিও